ভালনে? কি কৰিছা?
হেল্ল'।
ভালনে শুনি অ মোক চিনি পাইছা নে তুমি উম
অ', পাইছোঁ, পাইছোঁ কিয় নাপাম আকৌ।
আহ কোৱাচোন কোনে কৈছো
গায়ত্ৰী নহয় জানো হয় ক'ত গ'লা অ'? আহ
মোৰ চাউণ্দটো শব্দটো গৈছে নে?
হা
শুনিছা
অ শুনিছোঁ শুনিছোঁ
অ', এ নেট সেই প্ৰব্লেম হৈছিলে অসুবিধা হৈছিলে কিবা।
অ
অ অ কি কলো মোৰ নামটো কোৱাচোন
তোমাৰ গাায়ত্ৰী নহয় জানো
চিনি অক মোক চিনি পালা মানে মাত মাতো মাতটো ধৰিব পাৰিছে চাগে ন
অ কিয় ন নোৱাৰিম আকৌ
অ বা বাকী কোৱা বাকী কোৱা ভালে আছা আহ এতিয়া কি কৰি আছা পিছে মানে আজিকালি কি কৰি আছা
এ ঘৰতে আছো বৰ্তমান বিভিন্ন ধৰণৰ পৰীক্ষা দি আছো
অ আচ্ছা ভালেই কৰিছা দিয়া
অ তুমি কি কৰিছা
মই তোমাৰ বৰ্তমান ঘৰতে আছো বাৰু কাৰণ ইমান বেছি দিনতটো হোৱা নাই কলেজ সেই হব
অ অ
উ
পিছে এটা পিছে এটা কাম কৰিবা তুমি যিহেতু ঘৰতে আছে আমাৰ ঘৰতে আহি যাবা
কোৱা কৈ আছো শুনি
অ তুমি যদি তুমি যদি ঘৰত এনে আ চ্ছা তুমি আমাৰ ঘৰতে আহি যাবা আকৌ মঙ্লবাৰে
মই এবাৰ ভাবিছিলো হা মানে মোৰ মন আছিলে হা সেইফালে যাবলৈ মানে মই মানে মাজতে তোমাৰ শুনি আছিলো এ কি কয় এ দাদাইজনে মংগলদৈ গৈছিলে বোলে যিখিনি মানেছিল ভাল লাগিছিলে গৈ মই এবাৰ ভাবিলো
অ কি কৈছা কছা
অ তোমাৰ মঙংগলদাৰ ঠাইত আছে
মঙগলদাৰ আমাৰ ব্লক চকৰ ফালে আছে
ঠিক আছে য ম ভাবো যাবলৈ ক'ত য ভাবো যাব পৰা ঠাই ভাল লগা ঠাই